হেল্ল
হেল্ল' ৰিয়া
অঁ খুুৰী কওঁকচোন
অঁ কি কৰিছা
এ বহি আছিলো বুয়িছে
অহ
বাহিৰতে অকমান বতাহ মাৰি আছে
ন
উম এইবাৰ ৰাতি বোলো কি মন গ'ল এ মায়ে আৰু ভাতত লাগিছে ভাত হৈছে আৰু লাহে ধীৰে
অ আমি খালো দিয়া
অ অকমান অ গাটো ধুই আহি মই অকণ বাহিৰত বহি লওঁ তাৰপিছতে ভাতকেইটা দিম বোলে
অহ আমি খালোয়ে
অহ খালে
খালো খালো এ মই তোমাক ফোন কৰা কাৰণটো কি তোমাক মই কাপোৰ এযোৰ কথা যে বনাবলৈ দিছিলো তুমি যে কৈছিলা বনাই দিম বুলি উ হয় এতিয়া হেৰি বনাইছে নে বাৰু কাপোৰযোৰ নে আৰম্ভ কৰিছে নেকি নাই
নাই মানে মই ধৰক এই যোৱা হোৱাই নাই ওলাই মেলি কিন্তু মই বস্তু কিছুমান আনিলো আনি পেলাই ষ্টাৰ্টিং কৰা নিচিনাই ধৰক
অ কাপোৰটো আনিলাই ন অ মই সেই কাপোৰৰ ৰংটোৰ কথা কবলৈকে মই বোলো ৰং টো অলপ পাতল ৰঙৰ লাগিব বুলি পেলাই তুমি
নহয় নহয় মইতোতো বেলেগেও মোৰ পৰা বনাই নহয় আপুনি মোক ক'ব কব পাৰে কি ৰঙৰ লাগে
নহয় তুমি এতিয়া কি ৰঙৰ আনিছা বাও
মোৰ আছে ধৰক পাতলা গুলপীয়া আছে আৰু ধৰক অকণমান মতিয়া ৰঙৰ নিচিনা তাৰপিছত এ তেনেকুৱা আছে বগাটো কৰিব পাৰি
নহয়নে বগা আ আ আনিব লাগিব ব ন
অ অকমান চিলভাৰ ৰঙৰ নিচিনা মানে বেছিকে আজিকালি বহুত কম গোলপীয়াটো মানুহে বহুত বিচাৰে মানে
এ মই আকৌ গুলপীয়া ৰংটো ভাল নেপাওঁ অ কিয় নাজানো।
অ। অ এ মানুহৰ নিজৰ নিজৰ আৰু ধৰক উম ভাল পোৱা বেয়া
নহয় নহয়, আচলতে বেয়া। পোৱা মানে নহয়, মই সেইটো বুজোৱা নাই। মই যদি নিজকে নাচাযে। মই এনেকুৱা কওঁ, গুলপীয়া ৰংটোৱে।
নাই নাই, কি জানে? গুলপীয়া ৰংটোৱে চবকে উজ্জ্বল কৰি তোলে, আপুনি চাবচোন।
মই কিন্তু নিজক নাচাজা। দুটা ৰং আকাশী কালাৰটো যে, আকাশী ৰংটো। আকাশী ৰং আৰু গোলপীয়া ৰং এই দুটাই মোক নিজকে নাচাজে নাচাজে পাও, মই আগৰ পৰাই বেয়া পাওঁ মানে এই দুটা ৰং।
কিন্তু আপুনি যে, আপুনি যে বৰদোৱালে পিন্ধি গৈছিলে। সেই কাপোৰযোৰ বৰ ধুনীয়া লাগিছিলে দেই!
অ' সেইযোৰ ভাল পাইছিলা ন? উম উম উম সেইযোৰ হেৰিয়ৰ। ৰঙৰ হে আছিলে, মুগা ৰঙৰ।
অ বাৰু যি কি নহওক আপুনি যিটো কালাৰ, বগাত কৰিব দিলে
তাৰ মানে, কিয় কলো, বগাত কৰিলে মানে এতিয়া ধৰা মই আকৌ এই ভাদ মাহ হলে নামঘৰলৈ অকমান যাও মানে। অ গম পাইছা নে? উম এ আজিকালি আই স সকলক অকমান কিবা, চাহ পানীও ব্যৱস্থা কৰা হয়। নামঘৰতে সকলোৱে কৰে, গতিকে সেইটো কাৰণে দুদিন পাল পৰে, পৰে-পৰে এ মই মানে সেই সেটো কাৰণে সেনে কোৱা ভাদ মাহ আহি আছে যে, মই ভাবিছিলো কি আছে বাৰু বগা কাপোৰ, নথকা নহয়। মই বোলো বগাত যদি কৰি দিব পাৰা মানে বেলেগ ৰং দি পেলাই এ ধৰ বিভিন্ন ৰং।
আপুনি এতিয়া কি বিচাৰিব? মই আপোনাক সেইটোয়ে জানিব বিচাৰিছো, আপুনি আপোনাৰ ধৰক পখিলা আছে জাপি আছে, ধৰক তেনেকুৱা ধৰণৰ ঢেই আছে, সৰু, সৰু বুটা নিচিনা ফুল দি লগাব পাৰি সেইখিনিও আছে। অকণমান মানে ধৰক সাধাৰণ হিচাপে হ'লে
সেইটোয়ে ভাল পাওঁ মই, সৰু সৰু যে বুটা যে মই কিয় নাজানো? বা পাতে হওঁক বা মানে সৰুকে
সৰুকে, চিম্পুলকে, সাধাৰণ আৰু সাধাৰণ সাধাৰণ হয়, যাতে দেখিবলৈও
ভাল লাগে সেইটো, মই মানে হেৰি এ' উম, মই কি ক'ব ওলাইছিলো, বগাত মানে যিকোনো ৰঙে হেৰি হয় অ'
শু শুৱনি হয়।
পুৰণি হয়। আৰু মানে মিলে বস্তু
মিলে মিলে বহুত মিলে।
কুল
আৰু আপুনি চাব মানুহে লাগিলে ধুনীয়াক কে বেলেগ ৰঙৰ কাপোৰ পিন্ধি থাকক বিয়া এখনত আপুনি যদি অকমান ধুনীয়া একে বগা ৰঙ এযোৰ কাপোৰতে ভালকে কৰি পেলাই পখিলা এটাকে বা কিবা এটাকে কৰি পিনি যাব পাৰ, বিয়াত আপুনিয়ে জিলিক থাকিব যোনে
সচাকে ভাল লাগে, মই এহ
টো গম পাই ন, কেতিয়াবা আপুনি চাবচোন বহুত সাধাৰণ কাপোৰ এযোৰ আপুনি ছিম্ পুলকে পিন্ধি গলেও ।
তাৰমানে কি জানা আকৌ মই এই যে উকা উ উকা কাপোৰ কিনি তাত যে হাত তেদিয়ে হওক বা মেচিনতে হওক বা ফেব্ৰিকে হওক এনেকে কৰিলে যে মই বহুত ভাল পাওঁ। মোৰ আছে বাৰু তেনেকুৱা নথকা ন হয়। নথকা নহয় মোৰ আছে বাৰু।
হয়।
অ', কিন্তু সেই তোমাক যে সিদিনা কোৱা হ'ল ধৰা কৰিবলৈ তুমিও কৰিম বুলি লা আৰু তুমি কৰিও আছা, হাতৰ বিদ্যাটো আছে যেতিয়া, মই তাকে বোলো এতিয়া মনত পৰি পেলাই মই বোলো হেৰি কৰোঁ। বাৰ লাহে ধীৰে কৰি থাকিলেও কথা নাই দেই, লাহে ধীৰে কৰিলেও কথা নাই বাৰু। সেই তাকে মই বোলো ৰংটো কি আনিলে তেওঁ আনিলে যদি মই সুধো নাই আনা যদিটো ভাল কথাই বাৰু। সেই বগাত হ'লে মানে বেছ ভাল পালোঁ হয় মই, এ তুমি চাবা মিলাই মিলি তেনেকে ন'।
হয়। এতিয়া আপুনি কেনেকুৱা কি কৰে মই আপোনাক এবাৰ দেখুৱাই ল'ম বুলিয়ে ভাবিছো নহলে, এনে মণি গুটি বা কিবা লগাই দিম নেকি?
এই নালাগে, নালাগে, নালাগে। মই এই নালাগে দিয়া, মই মনি চুমকি এই মোৰ বেয়া পাওঁ অ', এয়া।
ভাল।
মই ভাল নেপাওঁ ভাল নেপাওঁ। আৰু তাতে এমব্ৰলেক কৰা কাপোৰ যোৰত সেইটো এটা সুকীয়া কথা ন। উম ডিজাইন কৰা কাপ পোৰ যোৰত যদি তেনেকে ফেশ্বন ডিজাইনে কাপোৰ এযোৰ বনাইছে হয়নে? তেতিয়াও এটা সুকীয়া কত থা বোলেম।
যি ভাল পায় মই আপোনাক দেখুৱাই লম আগ ধৰিতে, উম বস্তুখিনি মই কেনেকে বনাও বা কি কৰিম। আপুনি মোক চাই পেলাই কৈ দিয়ক মোৰ মানে দুটামান বনাই থোৱাও আছে কেইযোৰ মান। আপুনি কেনেকুৱা অ হয় সেইকেইযোৰ মই দেখ খুৱাই দিম আপোনাক।
অ বনাই থোৱা আছে যদি তুমি মোক উম আহিবলৈ অসুবিধা হয় যদি তুমি মোক হেৰিতে দিবাচোন নহ'লে দেখুৱাই।
হব বাৰু মোবাইলতে দিম মই দেখুৱাম। তেতিয়া আপুনি নিয় চাই পেলাই বোলে মই এনেকুৱা নিচিনে বনাম বা এইটো নালাগে এইট টো পাই এইযোৰ কাপোৰৰ পৰা এইখিনি অতৰাব বোলে মোৰ এইখন ডিজাইন হে ভাল লাগিছে। এইকন, তেনেকে কলেও মই সেই আপোনাক বনাই দিব পাৰিম।
সেইটোকে কৰিম দিয়া বুজিছা। তুমি সেই বনাই থোৱা কেইযোৰ মোক হেৰি কৰিবা এহ মানে দেখুৱাবা, যদি তাতে ওলাই যে তুমি আকৌ মোৰলৈ এক্সট্ৰাকৈ কৰিব নালাগে আৰু বেলেগে
উম, নহয় আপোনাৰ মোৰ বগাত কৰি থোৱা নাই মানে। মই আপোনাক কৈছো মানে সেইটো কাৰণে মানে এই তাৰ পৰা আপুনি ধৰক কোনজোৰ ভাল লাগিছে আপোনি হিচাপটো মোক দে খুৱাই সেইখিনি দেখুৱাই দিলেই সেইখিনিকে মই আপোনাক ধুনীয়াকে বনাই তেতিয়া বেছি ভাল হ'ব আপোনালৈ মই অকমান ভালকে বনাম বুলি ভাবিছো যিহেতু আপোনাক মই ইমান ভাল পাওঁ গতিকে আপোনাৰ আৰু অকমান ভালকে কাৰণ আপোনাৰ পৰাহে এতিয়া আপুনি মোক আপোনাক মই ভালকে বনাই দিলোঁ, আপোনাৰ পৰা দুগৰাকী কিমানে দেখি কি তেওঁলোকৰও মন যাব পাৰে অ', কাৰণ আজি আজিকালি মানে কি ধৰক নামঘৰতো নামঘৰৰ মানুহ খিনিও বা অকন বয়সীয়াল মানুহ খিনিও অকমান ভালকে থাকি সাজি-কাজি থাকিব বিচাৰ
থাকে, থাকে আজিকালি চবেই থাকে চবে থাকে আৰু ধৰা মোক সুধিলেও কোনে বনাইছে উম, কোনে বনাই উম, ক'ব পাৰিম।
অ', মোৰো
সেইটো কথা কিন্তু মোক-মাকে মন পছন্দৰ কথা এটাই কৈছ তুমি
অ', সেইটোয়ে মানে মোক বহুতে কৈ আছে কিন্তু মানে নি যে, বনোৱাতো মই আকৌ এই মোবাইলত যেনেকে দিয়ে তেনেকে দিব-দিয়া নাই মানে কি হয়, এই কষ্ট কৰ হৈ যায় কেতিয়াবা মানুহখিনিয়ে আকৌ নিজেই বিচাৰি আহেই। মোৰ মানে কামৰ প্ৰেচাৰটো অকন বেছিয়ে পৰি থাকে। ইযোৰ সিজোৰ বনাইে থাকো যে, আৰু ঢেৰকে বনাব নোৱাৰো নহয় অকলে। দিয়কচোন। কাৰণ মা, মাকো অকণমান সহায় কৰি দিবলগীয়া হয়
কাৰণে মানে মই ভি সেই দায়িত্ব ল'ব নোৱাৰো লাহে, লাহে এতিয়া যোনে কয় মই কৈ লওঁ সময়টো লৈ লওঁ আৰু। সেইটো কাৰণে আপোনাক মই তেনেকে কৈছিলো অকণমান সময় লাগিব বেয়া নাপাব কাৰণ, আগতীয়াকে দিয়া দুযোৰ বনাবলৈ আছে সেইকেইযোৰ হৈ উঠিছেহে। তাপিছ পিছত মই মানে আৰু ইয়াত। আপোনাৰ যোৰ হাত দিম আৰু
হ'ব দিয়া মোৰ ভাদ মাহলৈ হ'লেও হলগৈ বাৰু
অ হব হ'ব মোৰ দেউতাক গৈ থাকে ন মই দেউতাৰ হাততে পঠিয়াই দিম আৰু
অ ঠিক আছে দিই। তাৰ হাততে পঠিয়া। কৰি লব পাৰিবা হয় দিয়া উম খালি তুমি আৰু এটা কাম কৰিবা এইজে যিটো ভইল কটনটো যে সেইটো কাপোৰ কিনিব। দেই মোলে বেছি পিছল চিছল
অ অ পিছল বাও মানুহে এনেও বেয়া। কিন্তু কিছু লোকে আকৌ পিছলতটো ভাল পায় আকৌ তাই গাভৰু ছোৱালী। মানে আমাতকে অকণমান সৰু। বয়সৰ ছোৱালী বিলাকে ধৰক।
উম
একদম বহুত ভাল পায় মানে। একদম অকণমান আ সৰু সৰু এ সৰস্বতী পূজালৈ পিন্ধ যাবলৈ ধৰক তেনেকুৱা বিচাৰে মানে সৰু সৰু ছোৱালী বোৰে যোনবিলাক ধৰক অ পোন্ধৰ ষোল্ল বছৰ সোতৰ বছৰ মাকতে মোক তেনেকে বনাবলে দিয়ে ন সৰু সৰু ছোৱালী বিলাক
অ আজিকালি সৰু ল'ৰা ছোৱালীক বনাই দিয়ে নহয়।
অ আৰু অ এই তেনেকুৱা। বিলাকলে মানে অকনমান অকমান গাভৰু হৈ থকা ছোৱালী কেইগৰাকী মানে সৰু সৰু ছোৱালী তেওঁলোকক আকৌ মই তেনেকে বনাই দিব লাগে পিছল কাপোৰতো
উম
চাইডত পুতি নালাগে অকনমান এই ষ্টনৰ নিচিনা এটা পায়। সেইটো লগাই দিবলৈ দিয়ে অ মানে তেনেকুৱা এডাল দীঘল
এ তাৰমানে নহয়। তেনেকে ডিজাইন কৰি এযোৰ মই পাছত বনাব দিম বাৰু কিন্তু হেৰি মোক একদম মানে নৰ্মেল কৰি এযোৰ লাগে কিয় মই সেই যে কলো তোমাক কাৰণটো অ কাৰণটো দহ়ালো যে সেয়হে কথাটো
এতিয়া বিয়া বাৰু আহি থাকিলে তেতিয়া মোক অকণমান মানে ধৰক কাপোৰ বনোৱা হেৰিতটো বেছি হৈ পৰে।
বেছি হয় বেছি হয়
মানে উম মানুহ এতিয়া যেতিয়া ইমান বিয়া বাৰু নাই এতিয়া গতিকে ইমান দায়িত্ব নাই বাৰু এতিয়া হলেও আপোনা যো সেইটো কাৰণে বনাই পেলাই দেউতা যাম বুলি কৈছে মই দেউতা হাততে দিয়ে পত
ঠিক আছে ঠিক আছে মই হওক দিয়া মই কথাটো জানিবহে বিচাৰিছিলো তুমি একেবাৰে বহুতলে ভাবি দিলা ভাল পাইছো দিয়া শুনি ঠিক আছে দিয়া বাও তুমি খালি হেৰি কৰিবা ন হ'ব দিয়া বাৰু ৰাখিছো উম